অ, কি খব-
ভালেই। তোমাৰ ভালনে?
ভাল, ভাল। ইমান দিন খা খবৰ নাই?
এই কাম এটা বিজি হৈ আছিলো মানে ব্যস্ত হৈ আছিলো।
অ, তাকে ভাবিছো ইমান দিন খা খবৰ নাই?
অ'হ এ এফালে গৈছিলো তাৰপা আহি মেলি সেয়া। ফোন কৰিবলৈ সময় হোৱাই নাই।
অ অ।
উম খা খাব ভাল?
খোৱা বোৱা, খোৱা বোৱা আমাৰ বনাইছেহে।
অ'হ, আমাৰো বনাই আছো মাছ। লাঙি পাতিছিলে, এই খেতি কৰা মানুহকেইজনে তাৰপৰা লাঙিত মাছ, খেতি নাই উঠা, ৰুই আছে আৰু।
অ অ।
কঠীয়া তুলি আছে ৰুই আছে।
অ অ।
আৰু লাগিব কেইদিনমান, তাৰপা পুঠি মাছ। উম' আমাক পুঠি মাছখিনি দি দিলে, সিহঁতে বাকীবোৰ লৈ ল'লে গৰৈ। কাৱৈ-চাৱৈ তাৰপৰা। আকৌ উম' মামা আকৌ আমাৰ ঘৰলে গৈছিলে, আমাৰ ঘৰৰ পৰা আকৌ কিনা মাছ ডাঙৰ-ডাঙৰ পাঁচ পিচ দিছে, সেইয়া এনেই গৰম কৰি থৈ দিছোঁ, ৰাতি খাম।
আচ্ছা-আচ্ছা।
ডাঙৰ মাছ
সেইয়া
তাৰপা সেইয়া।
অ, ভাত এই বনাৱ লৈছে আৰু।
উম' তোমালোকৰ কিহে?
আমাৰ এ নিৰামিষ।
অ, মাছ-চাছ গধূলি আনিব পাৰিবা অকণমান খালে।
অ, গধূলিলে অনা হ'ব কিবা এটা, বতৰটোও ঠাণ্ডা মাংস অকণকে লৈ আহিম আৰু।
মাংস অকণমান। সন্ধিয়া লগাই গৈ, এশ টকা আনিলে, দুবাৰ খাব পাৰিব।
অ, এই মই খেললে গ'লে লৈ আহিম।
আহোঁতে।
উম' বতৰ কেনেকুৱা?
বতৰটো আমাৰ ঠাণ্ডা পুৰা ৰ'দ নাই। বতাহ মাৰি আছে। আৰু আমাৰ ইয়াত ঠাণ্ডা।
বতাহ আমাৰো মাৰি আছে। হ'লেও ৰ'দ
উম' আমাৰ ৰ'দ দিয়া নাই। ইয়াত ফেন নোহোৱাকে থাকিব পাৰিছো নহয়।
উম' আমাৰ ফেন লগাই মেলি মই
ৰাতি খিৰিকি নামাৰিলেও দৰ্জাৰ-চৰ্জাৰ, খিৰিকি-চিৰিকি চব মেলি থৈ দিছোঁ একদম, বতাহ মাৰি আছে আৰু।
অ, আমাৰ তালে খিৰিকী খুলি থৈছো, ম'হ সোমালে, অলাওত দিয়ে থৈছো। তথাপিতো
আমাৰ ম'হ সোমোৱা নাই বাৰু। উম' এই তাত মহ'বোৰ বেছি যে।
অ।
সেইটো কথা।
অ, ম'হ সোমোৱা নাই, খিৰকীখন হেৰি কৰি, বিছনাখন সেইকণলৈ আনি ল'লোঁ।
অ-অ আমাৰ মা বিচনাখন সিহতলে লৈ লৈছো মাকলে।
অ।
তাৰপা ষ্টেণ্ড ফেনখন, লগাই লৈছো আৰু।
উম'
মনলিয়াই কি কৰিছে?
এই আগফালে আছে, পাপৰ খাই আছিলে, বাৰান্দাতে আছে। ককাহঁতৰ লগত।
অ-অ।
উম' ঘৰলে কেতিয়া আহিবা?
ঘৰলে সোত্তৰ তাৰিখ মানে যাম-
দেওবাৰ নে তাৰপিছত হ'ব।
তাৰ পিছত হ'ব।
হেৰি তাৰিখ আজি সাত তাৰিখ হৈছে হে।
উম আৰু এটা হোষ্টেল।
অ দছদিনা, মা থাকিব নেকি?
মা কথাাতো গম পোৱা নাই বাৰু এতিয়ালৈকে। মায়ে দেওবাৰে যাম বুলি কৈ আছে।
তাৰপা কোন থাকিব?
এইটো পিছত ভাবিম অ।
উম। এতিয়া আকৌ স্কুল মানে বিদ্যালয় নাথাকিলে আকৌ দিনটো এনেইহে থকা হ'ব।
অ কুচিংটো আছে, অ সেইটোৱেটো বেয়া হ'ল।
কা, এতিয়া আকৌ আজিৰ পৰা বন্ধ দিলে আজিৰ পৰা আকৌ বতৰটো ভালহে কৰিছে।
অ তিনি আগষ্টলৈকে বন্ধয়ে আৰু।
উম দেওবাৰ যে হেৰি তাৰিখে ত্ৰিশ তাৰি খে দেওবাৰ, অ এক দু দুই তাৰিখে দেওবাৰ, এক তাৰিখে শনিবাৰ একেবাৰে তিন তাৰিখৰ পৰা খুলিব দিব সোমবাৰ।
তাৰিখে ফৰ্থ ছেটাৰদে বন্ধ থাকে আমাৰ।
উম সেইটো কথা, শনিয়ে দেৱে বন্ধ যে তিন তাৰিখৰ পৰা খোলা।
বুলি কোৱা, বাকী খাদ্য কিহে
খাদ্য আমাৰ মাছে উম উম মধুসুলেঙে আলু সিজাই জোল।
অ।
তাৰপৰা মাছ ফ্ৰাই, ভাতকেৰেলা ভাজি, কাচ কলফাই সেয়া।
অ আমাৰ সেই এ বাকী ৰাতিপুৱা শা
হুম, আমি ৰাতিপুৱা চাহ - তাহ খালো।
আমাৰ এই চাহ - তাহ খাই বৈ
উম।
এ অকমান ভাবিছো উম উম।
ভাইটিক যাবলৈ লাগে, ঢোল বজোৱা দেখি।
তুলনী বিয়া নে বৰ বিয়া?
বৰ বিয়া, ৰাতিহে পানী তুলিবলৈ নাথাকিলে আকৌ ভাইটি গল। গৈ লৈ গ'লো ইয়াক টোপনি ধৰিলে আহিবলৈ লাগে।
অ।
তাৰপৰা গুচি আহিলোঁ ন তালৈ আহিলোঁ। আকৌ দোকানত হেৰিয়ে হেঁত দোকান দিছে যে।
গম পাইছোঁ।
ডাঙৰটোৱে পাপু দাই মাতিলে লোৱা মাতি নি আকৌ কি লাগে সুধিছে দোকানৰ ভিতৰত কোন যিটো লাগে সেইটোকে দিম বুলি কৈছে ইয়াক আকৌ চক লেট লাগে, অৰিয় বিস্কুট এতাকে দি পঠিয়ালে লৈ আহিছে।
অ অ।
অকমান ডাঙৰ বস্তু এটা খুজা হ'লে হয়।
তাকে।
কি লাগে কোনটো লাগে সেইটোকে দিম বুলি কৈছে? ফ্ৰিৰিতে, ই ডাঙৰ জুচ এটা ডাঙৰ জুচ ত বটলবোৰ থৈ দিছে সি দেখা নাই হ অ বোলে ইয়াৰ এটা লাগে বুলি কৈ দিলে দি দিলেহেতেন। কেম্ভা
উম সেইটো দি দিয়া হলে হয়।
তুমি কি খাইছা ব? মিঠা পান খাইচা নেকি নাই কোৱা
ক'ব নোৱাৰিলি।
উম অ মা মই ভাল পাওঁ দিয়া খাও, খাই আহিছে হে। উম, খাই আছে ৰাতিপুৱা লিচি খালে। তা পা খাইছে মৰ্টন তাৰ পিছত বিস্কুট অৰিয় বিস্কুট গোটেই টো এদাই কৰি দিলে, তাৰ পৰা পাপৰ খাইছে এতিয়া। আকৌ মটন আকৌ খায়েই আছে।
অ অ মই তাকে ভা অ ভাবিছো অলপ পিছত এনেহে থাকো দিনটো অকমান ওলাই যাম বুলি ভা'ই
ওলাই যাব পাৰিবা অ, এনে সন্ধিয়া লগা সময়ত এনেই মায়ে তুমি ওলাই যাব পাৰা নহয়।
সন্ধিয়া টাইমত আকৌ মই তাত থাকিমেই।
কেইটাত পোৱাহিনো সাতটা বাজে নি? সি নাখাবি আকৌ খোল। উ
চাৰে চ টাত লোৱাও হে
উম
আকৌ আধা ঘণ্টা এটা লাগেই মানে আকৌ এই ট্টেইন ষ্টেইন চনৰ গীত কৰে যে সেইটো সময়ত
অ অ
সেইকাণে দেৰি হৈ যায় ক।
এতিয়া তোমালোকৰ ৰুমৰ পৰা কোনফালে যাব লাগে?
আগ ওলাই গুচি গ'লে হ'ল।
এই এন এল কলেজৰ ফালে।
এ সেই চীনাতলীয়া ফালে
হয় অ।
এদিন আহিবা আকৌ মই হে আমি যোৱাৰ আগত।
আক চোন তুমি ঘৰলে আহিবা।
নে সোতৰ তাৰিখে বহুত দিন আছে।
আহিলে মেলা লে লৈ যাব পাৰিম।
বহুত গৰম বুলি কৈছে।
এ বইতিয়াৰ দেখোন বতৰ ভালেই।
মা থাকোতে যাব পাৰিলোঁহেঁতেন মা আকৌ দেওবাৰে আহিবহে।
অ মা থাকোতে গুছি আহিবা আক এইকেইদিনৰ ভিতৰত।
অ কেইদিনমান নাযাও নহলে মায়ে মই লাইন গাড়ীত গুচি যাম আক।
অ মা নহয় সোতৰ তাৰিখ মানলৈকে থাকিব।
উম থাকিলে যাম।
অ মেলালেও যাব পাৰিম মেলাখন বৰ ধুনী-
লাইন গাড়ীত উঠি দিম।
অ। মই সেইকনৰ পৰা নামি দিলে আৰু সেয়া ৰুমেই নামিলি।
অ।
অব মেলাখনো ভাল চব ওলাই দোকান বজাৰ পৰা ধৰি।
অ
অ কাপোৰ কানি পা ধৰি চব।
চপা অ বিক্ৰী হবলৈ হা খুলিছে।
ভাল আও।
ইয়াৰ পিছত আকৌ বেলেগ ক'বাত হবগে।
অ অ।
আমাৰ নাইটো মানে ধৰ ইয়ালো নাহে ইয়ালো নাই বল।
অহ্। আৰু ক। আমাৰ এই ইয়া ইয়াত এতিয়া ফিল্ডখন বহুত ডাঙৰ কাৰণে ভাল।
উম মানে টিকেট কেইটকা লৈচা?
মো অ জলপৰি যদি নোচোৱা অকল দচ টকা লয় সোমোৱা।
অ।
আকৌ যদি জল পজিছন তেতিয়া দেৰশ টকা।
জলপাৰী চালা নাই?
মই নাচালোয়ে এ অ ভাল নাপাওঁ সেইবিলাক। তো অলগা আহিলে চাব পাৰিবা?
হয়।
অ চব মানে সাগৰীয় মাছৰপাত সেই সকলো
জলপৰীতো সেইটো মানুহে নে কিনো?
মানুহে অ, ছোৱালী - ছোৱালী মানে।
মুখত তবাৰ মাৰি লোৱা।
মুখত নাথাকে তলৰ সেইটো আকৌ এ জলপৰিৰ নিচিনা যে সেইটো মাছৰ। পাখিটো নিচিনা। লগাই লয় আৰু গাঁত পিন্ধি লয়।
মই পানী তলৰ উশানী সেই কেনেকে লৈ দিও।
এ তেহেঁতৰ এইবিলাক মানে বহুত আগৰ পৰা অনুশীলন কৰি থকা।
উম।
এনেকাে অভ্যাসটো হৈ গ'ল পানীৰ তল হলেও মানে তোমাৰ আধা ঘণ্টামান সোমাই থাকিব পাৰে তাপা আকৌ ওলাই মেলি আকৌ উশাহ- চোশাহ লয় আকৌ সোমাই এনেকুৱা।
সলাই থাকে যে।
অকমান নহয় সলাই নহয় দুজনীয়ে মানে অ দুজনীহে থাকে অকল, অকমান হেৰি কৰি দিয়ে আৰু।
উম।
উম।
যদি যোৱাটো হয় কম।
অ তেতিয়া চি খবৰটো মোক দি দিবা।
উম মামা আহে জানো এতিয়া।
অ মা এই মামাক ওথাই দিব ক'লে হ'ল তিনিআলিতে।
উঠোৱাতো বাৰু উঠাব, গাড়ী সেইখনলৈকে যায় নে স্কুলৰ ওচৰলৈকে যায় নে?
অ স্কুলৰ ওচৰত নামি দিলে এ আ এক
অ আমি গ'লে গাড়ীখন সেই স্কুলৰ কাষেদি ঘূৰি যায় হয় নাই বাৰু?
কুলৰ সেই টাৰ্ণিংটো যে থাকে। সেইখনত নামি দিলেই হ'ল, তাপা তুমি বাছ সিফালে যাব তুমি চিধা গুচ চি আহিবা স্কুলৰ সন্মুখতে সেয়া ৰুমেই।
অহ, উম নাহো মই
সেয়া।
সেইখনলকে চিঙি পালো আৰু।
অ অ।
তাকে সেইকনৰ পৰা মই অকলে যাব নোৱাৰো।
উম উম উম। খোৱা - বোৱা, তাকে মই খোৱা - বোৱাটো কৰি লওঁ
উম খাই লোৱা, আমিও খাম অ মামাৰ গেছ আনিবলৈ গেছ পাব চাগে হয় নাই?
পাব পাব ডি এ চিটো আহিল নেক্স?
ডি এ চি সেইটো নাম্বাৰটো।
অ আহিল যেতিয়া পাব অ
উম এইটো এই কাৰ্ডখনৰ তলত উম। কাৰ্ডখনৰ ফনটত এছ ডি বুলি লিখা থাকে নি?
অ থাকে অ।
অঁ সেইটো মামাৰ কৈছে এইটো এইচ ডি বুলি লিখা আছে নহয় বোলেও হয়।
এ নহয় চবৰে লিখা থাকে। উম উ তেতিয়া হ'ব। হব আমিও ভাতটো খাই লও উম হ'ব।
উম পাতে।